ভাল ভাল। তোমাৰ? মই আছোঁ এনেই বহি।
চাহ পানী হ'ল?
হ'ল দিয়া।
আৰু ডিনাৰ হ'ল? ডিনাৰ হোৱা নাই ৰবা, হৈ আছে পাকঘৰত। অ'।
তোমালোকৰ ডিনাৰ হ'ল?
এতিয়া টাইম আছে।
অ'।
আমাৰ দেৰিকে কৰে। অ', অ', অ'। বাৰটা বাজি যায়।
অ' আমাৰো দেৰি হয়, ইমান দেৰি নহয় আৰু।
অ' মানে আমাৰ মানে দাদা আহি পেলাই মানে এগাৰটাত তেনেকা আহে ন'।
অ'।
সেইকাৰণে চবে একেলগে খায় মানে।
অ' দাদাই দেৰি-দেৰিক আহে কি কৰে?
এ, এইটো ডিউটি ডিউটি কৰে।
অ'।
এতিয়া মানে ইলেকচনটো আহি আছে জানানে? উম।
এইবাৰ ভোট দিব যাবানে নাই?
যাম এইবাৰ যদি ভাল উঠে। আমাৰ ইফালেপৰা যদি উঠিলে যাম।
কোনবা উঠে এইবাৰ। হুম, হুম
বুজি পাইছোঁ।
ইলেকচনটো কি আৰু এনে এটা ইউনিয়নটো তাতে মানে কোনদিনা ভাল লাগে জানা যেতিয়া ডিবেটটো হয় না। ইতে অ' এনে ভাল লাগে। অ' অডিটৰিয়ামত।
হুম।
ভাল লাগে, তেতিয়া মানে সিহঁতৰ মানে পাৰ্চনেল কথাবোৰ মানে ওলাই দিয়ে। অ' এনেই তোমাৰ তমাৰ হৈ গ'ল ন' সেই জনোৱা ছিলো, এইবাৰ চাইছোঁ লাষ্ট বাৰ। উ। ভাল লাগে মানে। পুৰা ভালকে ধৰে। সেই ফাচ ফাচ যেতিয়া কলেজত গৈছিলোঁ আৰু ইমান চিনি পোৱা নাছিলোঁ। উম, ইলেকচনৰ দিনা এনে গৈছোঁ যাই উম, নাজানো আৰু ভোট দি থৈ আহিছোঁ আৰু। তাৰ এটা নাম মনত আছিলে আৰু, বোলে এইটোক দিছিলোঁ এইটো জিকিছে।
এই তোমাৰ মা
তোমাৰ মাইনৰ গেমছত যুনে আছিলে, অ'। জনাৰ্দন? তোমালোকে তেতিয়া আহা নাই। নাছিলোঁ। কাৰ্বি ছোৱালী এজনী আছিলে, কাৰ্বি নে মণিপুৰী। অহ, মইৰ যোৱাত পাংকাজে উঠিছিল।
অ তোমালোকে যোৱাবাৰ সিহতে উঠিছে মাধুৰ্য পংকজাত। দিয়াতো জিকিলে ভাল লাগে ন'। তাই আহি কেনে পোৰা কৈ আছে। কোনে?
সিহঁতে ৰিকুৱেষ্ট কৰি আছে আৰু, উম,
এতিয়া চোন চব মানে এইটো ইউ ইউনিয়ন কি ইউনিয়ন হয় মই একো গমেই পোৱা নাই ইমান বাচ্ছা বাচ্ছা জি এছ কোন আছে চাইছা চানিয়া।
তাক দেখিলে লাগে কি যে ইলেভেনত আছে। উম,
ইটো বেলেগ এতিয়া মানে ইউনিয়নতটো ইমান ভাল লগা নাই মানে।
এইবাৰ চব সৰু সৰু ল'ৰা ছোৱালী আমাতকেও সৰু অতী যে। আৰু জিকিছেও, উম, এইবাৰ আছুৰে জিকিছে গোটেই কেইটাই। হেৰিৰ পৰা দুটা নে এটা দুটা দুটা পাইছে দুটা। টা।
অ, এবি পি পৰা।
লগতে লাগে নেকি?
পংকজ নিজৰ বাট ভাল হৈছিল সি পুৰা থাৰ চাৰ লৈ কিনে মানে ওলাইছে
অ, ইহঁতে, ইহঁতক কিবা কৈছিল তো এনেকুৱা কৰাল কাৰণে।
উম কিবা কৈছে এনেকুৱা
কলেজৰ পৰা গোটেই এনেকে ওলাই গৈছে যে গাড়ী চাৰী লৈ হাল্লা কৰি।
অ,
উম, ভিডিঅ' কেইটা চাই কিন্তু আকৌ ভালো লাগিছে। সিহতে যেনেকে গৈছে, উম,
চাৰহতে মানে গালি পাৰিছিল।
উম, পাৰিবই আৰু গোতেই ৰাস্তা সেনেকে গৈছে। বেলেগ পাব্লিকো থাকে ন'। উম,
এবাৰ কি ইউনিয়ন হৈছে একো গমেই পোৱা নাই সেই এনে মানে।
ঠাণ্ডা মুণ্ডা একদম।
অ, আৰু কি মানে গ্ৰুপত এড কৰি দিয়ে না এইটো অ আৰু যেনে তেনে মানে গ্ৰুপত এড কৰি দিয়ে ভাল নালাগে এইটো।
মই সেইকাৰণেটো এইবাৰ ইলেক্চনত, এই তোমাৰ আগে পিছে দুবাৰ গম প পালো না।
অ,
এইবাৰ মই হেৰি কৰী থৈ দিছো সেইকাৰণে গ্ৰুপত মোৰ পাৰ্মিছন নলোৱাকৈ সোমোৱাব নোৱাৰে ইন্ভাইট কৰিব লাগিব।
এইবাৰ মই ইলেকশ্যনত এনেকোৱা কৰি দিম।
অ সেইটো কৰি থৈ দিবা। নহ'লে সঁচাই মাথা চাথা গৰম উঠি যায়।
ইয়ে মা
আৰু তোমাৰ মোবাইল হেং মাৰি দিয়ে লাচ তত যাই কাৰণে সবেই মেছেজ কৰি থাকে না সব গ্ৰুপত।
আৰু কিমান যাই কিনে এক্সিট এক্সিট কৰি থাকে। সেইটোৱে সেইটো কাৰণে ডাইৰেক্ট সেনেকা কৰি থৈ দিবা। আৰু এনেকুৱা এড কৰে না অপজিশন মানে অপজিশন পাৰ্টিও থাকে। আৰু এইটো পাৰ্টিও থাকে দুটাই এড কৰি দিয়ে।
এ, কিবা নিজকে হেৰি টাইপ লাগে, দুটা গ্ৰুপত সোমাই কা মানে ইফালৰ কথাও শুনি থাকো, সিফালৰ কথাও শুনি থাকো।
এইবাৰ মানে মই ই, ইউনিয়ন যেতিয়া চাইচোন ভাই কি, ইউনিয়ন ইটো।
হম, হম।
আগৰ চোন অলপ ভালো আছিল মানে চিনিয়ৰ, চিনিয়ৰ নিচিনা আছিলে ইবাৰ মানে সব বাচ্ছা চা, সব
তোমাৰ হেৰিয়ে যে আছে কি কয় যোন প্ৰেচিডেন্ট হয়। হৃদয়দ্বীপ।
অ, সে, বাকী, বাকী পোৱালি উঠিছে অ', অ', অ', আৰু এ। এটা তোমাৰ বি, বি, আইৰ নে, বি, চি, এৰ আছে, এইটো জিমৰ এইটো তাক দেখিলে অলপ লাগে আৰ। অ, বাকীবোৰচোন ক'ত পৰা উঠিছে ভাই। সব বাচ্ছা, সব বাচ্ছা।
সেই
এ, আৰু পাইছে অ, কেনেকে দিছে বা ছাৰে
উম, হম, হম।
বাট, ছাৰৰ হাতৰ নহয়, নয়।
অ, এইটো ক'ত আৰু।
আৰু ইহঁতে কম মাথা মাৰে নেকি ইলেক্চন টাইমত মানে মানে পুৰা সোমাই যায় তাতে যিতি মানে কিবা প্ৰফিট আছে নেকি ইয়াতে
কাৰ
এমানে ইলেকশ্যনত থাকে ইহতৰ গভৰ্মেন পৰা পাই নেকি চাগে
মানে তোমাৰ কলেজৰ যুনবিলাক হেৰি চাগে ধৰা খেলাৰ কেনে হওক ফ্ৰেছাৰছ পাতক ফেয়ৰৱেল পাতক যিয়ে নাপাতক পইচাটো আহে ন প্ৰিন্সিপাল ছাৰ মানে চৰকাৰৰ ফালৰ পৰা প্ৰিন্সিপাল ছাৰ তাত আহে তাৰ পৰা ইহঁতৰ
ত, তাত আহে, আচ্ছা ফে অ, নহলে ইমান কষ্ট কোনে কৰিবনো। যদি একোৱে বেনিফিট নাই তাতে।
আৰু মানে তোমাৰ ইয়াত এটা হেৰিও থাকে ন, কিছুমানে বেচটো লগাই ঘূৰি থাকিবও ভাল পায়।
অ, এইটো হয়, টি, চাৰ্ট পিন্ধিলে লেবেল বাঢ়ি যাই। উম, বাত মই চোন এইবাৰ কাকো মানে একো কৰা নাই, এইবাৰ চোন কাকো মইনেও ভেল কৰা নেকি তই ইউনিয়ন চাচা এনেকুৱা
এইকেইটা মানে কি বেছি লেভেল দেখুওা নাই আৰু ষ্টুডেন্টৰ নিচিনা
থাকে, ট, সৰু, সৰু, না, কি মানে ই ভেল দেখাব ছানিয়া মানে কি তাই ইলেৱেন টোৱেলভ নে এইটো ডিগ্ৰী
কোনে
চানিয়াম অ'।
চানিয়া, চা
মই শুনিছো বোলে, ইলেভেন, টোৱেলভ অ, ইলেভেন টুৱেল্ভৰ হয় বুলি এইটো।
হয় নেকি?
উম, শুনিছোঁ বাত এইটো চি-চিয়ৰ নাই।
চানিয়া, চানিয়া
মইতো তোমালোকৰ বেটচৰ বুলিহে ভ অহ, আৰু মই শুনিছোঁ ইলেভেন টুৱেলভ কিবা নোবাৰি অহ, টুৱেল্ভৰ পৰা কেনেকে খেলিব তাই।
নোৱাৰে, তাই তোমালোকৰ বেটচাৰ হয় চানিয়া।
অহ ইবাৰ যে ফ্ৰেছাৰছ দিছিলে, গৈছিলা নে ফেৰৱেলত
গৈছোঁ। আঁবা ভাতটো হৈছে নেকি চোৱাচোন? নাই। ইমান চোৱা নাই। নটিচ কৰা নাই।
যোৱা নাছিলা নেকি?
ফেৰৱেলত গৈছো মানে সিহঁতক ইমান নটিচ কৰা নাই। আৰু এইবাৰ তোমাৰ এটা গণ্ডগোল হৈছিলে ন'। এই কিছুমান ষ্টুডেন্টক আহিব দিয়া নাই ফেৰৱেলত। তাৰে মাজত প্ৰেচিডেন্ট হত হটো আছিলে, সেইকাৰণে ইউনিয়ন মেম্বাৰচৰো ইমান সেনেকে এনজয় কৰা নাই।
বাহিৰত যে থাকিব দিয়ে এইটো, গেট যে বন্ধ কৰি দিয়ে।
অহ, সেইটো সেইটো বুলি নহয় তোমাৰ ফেৰৱেলৰ কাৰণে মানে যোনদিনা আমাৰ লাষ্ট এক্সাম আছিলে আৰু।
অহ।
কিছুমানে উৎপাত কৰিলে যে চাৰ্ট ফালা ফালি
অহ, চাৰ্ট ফালিছে আৰু কি হোলী উলি লগাইছে।
অহ, মানে হোলী লগোৱাৰ হয় একো কৰা নাই। এই চাৰ্ট ফালাৰ কাৰণে কৈছে।
অহ, চাইছিলোঁ ভিডিঅ'ত মই।
হম।
আচ্ছা কি মানে এইটো কি চাৰ্টতো কিয় ফলা অহ, মানে
কি বা ভাবি কিনে কৰিছে ইহঁতেহে জানে।
পানিচমেণ্টো পালে।
সিহঁতক নিদিলেতো ফেৰৱেল এণ্টেত কৰিব।
আচ্ছা।
কাকোৱে দিয়া নাই এ যাৰ যাৰ চাৰ্ট ফালি ঘূৰি আছিলে।
না-নামটো লিখি দিছিল নেকি সেইদিনা।
অহ, নাম লিখি দিছিলে, ৱাৰ্ণিং দিছিলে সিহঁতক সোমাব মানা কৰিছে ন। তোমাৰ কেইটা বাৰটা এঘাৰটামান ষ্টুডেণ্ট আছিলে।
বাপৰে।
বাৰটা এঘাৰটা নহয়, বিশটামান আছিলে চাগে বিশটা নে ঊনৈশটা। তাৰে মাজত এজনী ছোৱালী আছে। প্ৰেচিডেণ্টে একো কৰা নাই মানে প্ৰেছিডেণ্টক কিয় কৰিলে, হেৰিৰ কাৰণে। মানে লগালগ ইনফৰ্ম যে কৰা নাই প্ৰিন্সিপাল ছাৰক। সেইটোৰ কাৰণে প্ৰেছিডেণ্টক পানিছমেণ্ট কৰিছে।
এইবাৰ চোন একো ইউনিয়ন একেৱে নাই ইহঁতৰ। কি ইহঁতে ইনফৰ্ম কৰিব, এনেই জাষ্ট উঠিছে।
এইটোৱে। এনে কাম কৰে বাৰু প্ৰেচিডেণ্টে কাম কৰিছিল। নকৰা বুলি ক'লে ভুল হ'ব, কিন্তু সেই আৰু সিদি দিদিনাখনেই তাৰমানে কি হ'ল তাৰো লাষ্ট আছিলে ন'। আৰু সি ফ্ৰেন্স গেইটাৰ কথা বাৰু ফ্ৰেন্স কেইটাৰ কথা আৰু ছাৰৰ আগত যায় চুগলি কৰি দিলে ইফালেও বেয়া হৈ যাব হয় তাৰ চাগে পতককৈ মাথাত নাহিলোঁ বোলে এনেকে ছাৰক ক'ব লাগে
সকাৰণে ত ফাচিছে কোন প্ৰেছিডেট ই
সি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আছিলে হৃদয়দ্বীপ
অ', চ্ছা- আচ্ছা -আচ্ছা তাই
অ',
অ',
বাকী তোমালৰ পৰাোনো উঠিব নে নুঠে এইবাৰ উঠা আমাৰৰ ডিপাৰ্টমেণ্টৰ পৰা
'বে গত উঠিব লাগে বাৰু খ্যাতিক উঠিব লাগে
আহ উঠোৱা তাইক তাইতো
উঠাৰ কথা আছিল ন কিিবা হৈছে সেইকাৰণে উঠ ঠানে এইবাৰ তাকে কৈ আছো আমিা মানে হেৰি নাচাবা অ', িক আছে খেতি অ অ এইবিলাক না সহতক খাতি কৈ আছো খতি- খতি- চিন -চেন চিঞ্চন জিতিছে ন- নাই -নাই
চিন যেন -চিন যেন উঠা নাইতো
উঠিছে
নাই উঠা চিঞ্জন
এনে ফটো দিছিল নেকি তাই নাই তেতি অ', উঠিছিল চোন ইলেক্যনত কিবা কিবা সিহঁতে যে ফুল যে দিয়ে এইটো মেইন গেটৰ যে ইগিলাত বি ডিঅত তাই আছিলেচোন
এ নাই সেইবিলাক সিহঁতে এনেই হেৰি কৰি থাকে